হেল্ল' উম! হেল্ল'
হেল
হয় শুনিছো কওকচোন?
অঁ সুপ্ৰভাত।
অঁ সুপ্ৰভাত। অঁ সুপ্ৰভাত।
অ! উম! আপোনাৰ পৰা মই কিছুমান কথা জানিব বিচাৰিছিলোঁ।
হয়।
এ, এনেকা উম! আমাৰ মানে অসমীয়া যিবোৰ থলুৱা খাদ্য বা তেনেকুৱা আপুনি ভাল পায় নে? বনাই বনাব পাৰেনে এইবোৰ জানিব বিচাৰিছিলোঁ।
হয় নিশ্চিতভাৱে পাৰো আমাৰ যোনবিলাক অসমীয়া থলুৱা খাদ্য আছে সেইবিলাক খাদ্য আমাৰ বাৰীৰ পিছফালে পোৱা যায় যেনে আপোনাৰ আপোনাৰ শাক-পাচলি কিবাকিবি সেইবিলাক বনাই বনাই বনাই খাওঁ। আৰু সেইবিলাক খোৱাৰ ফলত আমাৰ স্বাস্থ্যৰ কাৰণেও উপযোগী কাৰণ তাত কোনো ধৰণৰ ৰাসায়নিক সাৰ-সাৰ বা কোনো ধৰণৰ প্ৰয়োগ কৰা নহয়।
হয়।
গতিকে সেইবিলাক খালে ভাল। আপুনি বনাই?
বনাওঁ বাৰু মই।
হয়।
আৰু আমাৰ যিবোৰ জনজাতীয় খাদ্য সেইবোৰ আপুনি এনে খাই পাইছেনে?
হয় খাই পাইছোঁ।
হয় এইবোৰ মানে আপোনাৰ অ প্ৰিয় বুলি কলে জানিব পাৰিম নেকি?
হয় হয় প্ৰিয় খাদ্য বুলি ক'লে লিষ্টত বহুতখিনিয়ে নাম আহে কিন্তু বিশেষকৈ আপোনাৰ আ এই কলোৱে থলুৱা শাক-পাচলি সেইবিলাক খালেও ভাল আৰু আপোনাৰ আহ প্ৰিয় খাদ্য বুলি ক'লে মাংস বিলাকো খাই ভাল পাওঁ।
হয়-হয়।
গাহৰি মাংস, লোকেল মুৰ্গীৰ মাংস, হাঁহ তাৰপিছত আপোনাৰ ছাগলীৰ মাংস।
হয়।
আৰু আপোনাৰ ফল-মূলটো আছেই, ফল-মূলটো সকলোৰে প্ৰিয়। হয়-হয়
এতিয়া যিহেতু গৰমৰ দিন চলি আছে, এই গৰমৰ দিনত আপোনাৰ মানে বিশেষকে খোৱা খাদ্য বিধ জানিব পাৰিম?
হয় গৰমৰ দিনত বিশেষকে এনেকে আহ যেতিয়া ৰ'দ দি এতিয়া গৰমৰ দিনত আমি নেমুৰ চৰবত খাওঁ, নেমুবিলাক ধুনীয়াকে কাটি পেলাই তাতে অলপ অকমান নিমখ চেনি দি পেলাই এনেকে
হয়।
অ সেইবিলাক খালে আপ আপোনাৰ ইমিউনিটিও বুষ্ট হয়। ইমিউনিটিও ভাল হয় আপোনাৰ পেটৰ কাৰণেও ভাল। আহ সেনেকে খোৱা যায়। হয় হয় তাৰমানে এতিয়া আপোনাৰ বজাৰত উপলব্ধ যোনবিলাক উপলব্ধ আছে আপোনাৰ এই ক'ল্ড ড্ৰিংকস বা ছফ্ট ড্ৰিংকস সেইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। কিন্তু আমি যদি আমাৰ ঘৰৰে নেমু টেঙা কাটি কাটি পেলাই যদি আমি চৰপট বনাই খাওঁ সেইটো আমাৰ শৰীৰৰ কাৰণে ভাল আৰু ভালে এনেও ভাল আৰু। আপুনিও নিশ্চয় খায় কিজানি? হেল্ল।